অ' নিশ্চয়
অ তুমি বল যে তুমি বজাৰ কেইটমান কৰি লৈ আনিবাচোন ঘৰত
কি লাগিব বাৰু
কাপোৰ ধুব লাগিছিলে চাহ নাই আকৌ দালি চালিও নাছিলে দালি আনিব লাগছিলে দালি দুবিধ মান চব্জি আছে বাৰু চব্জি ডালি মছলা
দালিক কি লাগিব
ৰহদালি অ' আলু কেইটামান আনিব লাগিছিলে সৰু আলু আছে উম উম
অ'হ
আৰু চব্জি কিবা লাগিব নে
চব্জি নালাগে চব্জি আছে ভাত কেৰেলা আছে
উম আৰু
বেঙা কলপচলা বেঙা কলপচলা বনাব আৰু বেলেগ নে আৰু বোলে একো নালাগে বাৰু
অ' কিবা শাক জাতীয় বস্তু
আৰু তোমাৰ যদি এই হেৰি কি কয় হেল্ল' কি কৈছ
এতিয়া বস্তু কিবা লাগিব নেকি
পাতজাতীয় বস্তু যদি কিবা ভাল দেখা তেতিয়া আনিবা কলমৌ শাক আনিব পাৰিবা কলমৌ শাক আৰু ঢেঁকি অ' অকমান সৰকে আগবেলালে আনিব পাৰিবা
উম মই যাম সেইিলকে যোৱা নাই অলপ পিছত যাম
অ' ঠিক আছে
মই এই এই লগৰ এটাৰ ঘৰলে আহিছো তাত আছো
গাধোৱা চাবোনো আনিব লাগিব বেছি দেৰি নকৰিবা তাত হা বেছি দেৰি নকৰিবা সোনকালে
তহতৰ ইয়াত চা চা পিক পিঠা বনাইছিলে কিবা নতুন ষ্টাইলৰ পিঠা এটা বনাইছিলে গুৰ দি সেইটো খাই আছো লগতে চাহ
নহয় আজি আছোঁ। আজি ময়ো বনাইছো।
কি বনাইছা?
উম,
আমৰো পিঠা বনাইছোঁ আম আৰু পিঠাগুড়িৰ এটা পিঠা বনাইছোঁ গুড় দি পেলাই। একদম লিকটীয়া গুড় দি বনাইছো। খাব ধুনীয়া হৈছে গাখীৰ চাহৰ লগত
উম-উম-উম
তাকেহে। দিলো গাখীৰ চাহৰ লগত এতিয়া ভাত খাবলৈ একদম ভোকেই নাই বনাম আৰু মাইনা স্কুলৰ পা বনাম আজি।
অ', অ', মই এই লগৰটো ইয়াত অলপ অ, অলপ এই পঢ়াৰ বস্তু কেইটামান ডিছকাছ কৰি আছিলো।
অ', পঢ়া বিষয় আলো আলোচনা কৰিলে